হেল্ল'।
হয় নমস্কাৰ।
হয় নমস্কাৰ জনাইছোঁ আপোনাক।
হয়। নাই মই ব্যস্ত নাই। আজৰি আছোঁ, কওকচোন।
ঠিক আছে, যদি আপুনি অলপ সময় দিব পাৰে অলপ এটা বিষয়ৰ পৰা আলোচনা কৰিম বুলি ভাবিছিলোঁ। আপুনি নিশ্চয় টা-সময় দিব পাৰিব।
হয়, মই আজৰি আছোঁ নিশ্চয়।
হয় হয়, আমি আজি আপোনাৰ অৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ তথ্য জানিম বুলি আশা ৰাখিছোঁ আপোনাৰ পৰা। আপুনি যদি জ্ঞাত অলপ যিখিনি জানে মোক জনাব।
হয় নিশ্চয়, মই যিখিনি জানো বাৰু আপোনাক জনাব চেষ্টা কৰিম।
হয় হয়, নিশ্চয়।
হয়, আপুনি বাৰু কেনেকুৱা তথ্য জানিব বিচাৰে ক'বচোন।
হয়, আপোনাৰ অৰাং ৰাষ্ট্ৰীয় উদ্যান ত' সকলোৱে জানে আপোনাৰ মিনি কাজিৰঙা বুলি আপোনাৰ কোৱা হয়, তাৰ বিষয়ে আপুনি যিখিনি জ্ঞাত ত' আ, ক'ত অৱস্থিত বা কে-কেনেকুৱা বন্যপ্ৰাণী পোৱা যায় ঠিক তেনেকুৱা অলপ তথ্য জনাব মোক।
হয় নিশ্চয়, আমাৰ মানে আমাৰ অসমখনতো বিশেষকৈ আ, মানে টুৰিষ্টসকলৰ বাবে বা পৰিভ্ৰমণ পৰ্যটকসকলৰ কাৰণে অ মানে ৰাষ্ট্ৰীয় উদ্যান কেইখনেই মানে বিশেষকৈ প্ৰসিদ্ধ, যিহে ত' আমাৰ অসমত কোনোবাত মানে পৰ পৰ্যটক আহিলে আগতে ৰাষ্ট্ৰীয় উদ্যান বা শিৱসাগৰ তেনেকুৱা ঠাইবিলাক চাব।
হয়, হয় হয়।
ত' সেইফালৰ পৰা চাব গ'লে অৰাং ৰাষ্ট্ৰীয় উদ্যান এখন মানে আ, প্ৰসিদ্ধ ঠাই যিহেতু টুৰিষ্ট কাৰণে বা পৰ্যটকৰ কাৰণে।
হয়।
আৰু অৰাং ৰাষ্ট্ৰীয় উদ্যানখন আপুনি ক'লে যে মিনি কাজিৰঙা বুলি জনা যায়।
হয়।
অ' অৰাং ৰাষ্ট্ৰীয় উদ্যানখনত আচলতে আ গৰুৰ জনসংখ্যা বহুত বেছি।
হয় হয় নিশ্চয় সঁচা কথা কৈছে এটো উম।
হয় সেইটো কাৰণে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক কামিনি কাজিৰঙা বুলি কোৱা হয়।
আৰু
হয়।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন মানে আমি জানোৱেই যে আমাৰ বৰ্তমান অসমত সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে।
হয়।
আৰু ওৰাঙো তাৰ ভিতৰত এখন অন্যতম হয়। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আচলতে আমাৰ অসমত থকা যি আ খন ৰাষ্ট্ৰীয় উদ্যান আছে
হয়।
খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আটাইতকৈ সৰু ৰাষ
সৰু ৰাষ্ট্ৰীয় উদ্যান উম এইটো বহুত ভাল কথা কৈছা তুমি হয়।
সেয়হে মানে ওৰাংখনক চবত আটাইতকৈ সৰু কাৰণেও হয়তো মিনি কাজিৰঙা বুলি ক
হয় হয় হয়।
হয় আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত বিশেষকৈ অ আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশ উত্তৰ পাৰত অৱস্থিত। মানে আপোনাৰ দৰং জিলা আৰু শোণিত
শোণিতপুৰ জিলাত হয়তো হয় হয়।
হয়। দৰং জিলা আৰু শোণিতপুৰ জিলাত বিস্তৃত অ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে।
হয়।
আৰু যিহেতু আমি ম অলপ আগতে কলোৱেই যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন মানে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান ত' ইয়াৰ মানে মাটিকালিও তেনে কম, অ আমি যদি মানে অ এৰাউণ্ড আশী কিলোমিটাৰ স্কুৱেৰ মান হ'ব। হ'ব মানে আশী বৰ্গ হয় আশী বৰ্গ কিলোমিটাৰমান হ'ব। অ ত' মাটিকালৰ হিচাপত চাবলৈ গ'লে হয় য'
হয় এইখন কম আৰু সৰু যিহেতু সেইকাৰণে এইখন মাটি কালিও কম।
হয় সৰু যিহেতু মানে মাটিকালিৰ হিচাপত চাব গ'লে মানে ৰাষ্ট্ৰীয় উ দ্যানৰ হিচাপত বহুত বেছিয়ে সৰু আৰু অ ওৰাং ৰাষ্ট্ৰীয় উদ্যানক আচলতে ঊনৈছশ নিৰান্নব্বৈ চনত অম তেৰ এপ্ৰিলতহে মানে অ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। তাৰে তাৰ আগলৈকে ওৰাংৰাষ্ট্ৰীয় উদ্যানখন ঊনৈশ পঁচাশী চনৰ পৰা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে
হিচাপে জনাজাত আছিল হয় উ।
হয়। আৰু তাৰপিছত ঊনৈছশ নিৰান্নব্বৈ চনৰ তেৰ এপ্ৰিলতহে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অ মানে আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানে ক মানা কৰা হৈছিল। আৰু আপুনি অকলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন মিনি কাজিৰঙা হিচাপে, ফেমাচ। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আচলতে,
হয়!
তাত মানে, যি গঁড়, গঁড়ৰ মানে, যিটো ডেঞ্চিটি মানে, জনসংখ্যা মানে, গঁড়ৰ যিটো সংখ্যা, সেইটো সেইটো মানে, মাটিকালি হিচাপত যদি আমি, চাব যাওঁ যে, প্ৰতি বৰ্গ কিলোমিটাৰ মানে, বাকী কেইখন ৰাষ্ট্ৰীয় উদ্যানতকৈ, বহুত বেছি। ত' সেইটো কাৰণে, তাক মিনি কাজিৰঙা বুলি কোৱা হয়। কাৰণ,
হোঁ!
বাকী, আমি ৰাষ্ট্ৰীয় উদ্যানত ইমান গঁড় দেখিবলৈ নাপাওঁ। যিমান মানে, কাজিৰ যিমান কাজিৰঙাত মানে, অ'! কাজিৰঙাত দেখিবলৈ পাওঁ। আৰু
পাওঁ সেইটো। এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা। তাৰপিছত, আপোনাৰ আঁ কাজিৰঙাৰ পিছতে,
হয়! ওৰাঙত যিহেতু, মাটিকালি কম। তথাপি, মাটিকালি কম হ'লেও মানে, যথেষ্টখিনি গঁড় দেখা পোৱা যায়।
হেল্ল'? হেল্ল'! শুনি আছে? হেল্ল'? হেল্ল'?